বন্ধু? হয় শুনিছ নে বন্ধু?
হয় শুনি আছো, শুনি আছো কোৱা?
তাকে ভালে আছা বোলো?
মই ভালে আছো তুমি?
আছো দিয়া ফালে তাকে বহুত দিনৰ মূৰত ফোন কৰি অঁ ফোন কৰিলো। তাকে খা খবৰ বোলো সুধিলোঁ
আচ্ছা আচ্ছা ঠিকে ঠিকে মাজে মাজে ফোন হয় মাজে মাজে কথা পাতিব লাগিব
এ আলোচনা কৰিম বুলি ভাবিছো হয় হয় তাকে আজি আমি মানে অসমৰ গৌৰৱ গড়ৰ‌ বিষয়ে আলোচনা কৰো নেকি?
নিশ্চয় নিশ্চয় নিশ্চয় অ গড় অসমৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু বিখ্যাত জীৱ বিশেষ কৈ এ বিশেষকৈ এক গড়ৰ বাবে অসম হয় সমগ্ৰ বিশ্ব তাতে পৰিচিত
হয় হয় হয় ঠিক কৈছা মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম শুনিলেই মানুহৰ প্ৰথমে প্ৰথমে গড়ৰ কথাই মনলৈ আহে ।
হয় হয় তুমি প্ৰথম অ ঠিকেই কৈছা তুমি তুমি প্ৰথমবাৰৰ বাবে গড় ব কেতিয়া দেখিছিলা ইয়া জানিছিলা?
হয় হয় মানে মই সৰুতে পাঠ্যপুথিত পঢ়িছিলো তাৰ পিছত মানে টিভিত কাজিৰঙাৰ দকুমনতি চাইছিলো।
অ মোৰটো অনুভৱ অলপ বেলেগ আছে । মই স্কুলৰ শিক্ষামূলক ভ্ৰমণ ভ্ৰমণত কাজিৰঙালে গৈছিলোঁ । অ', তেতিয়া মই প্ৰথমবাৰৰ বাবে গনি চকুৰে দেখিছোঁ।
অ', বা মানে তোমাৰ অনুভৱ কেনেকুৱা আছিল তেতিয়া?
আহ', তেতিয়া অনুভৱ বহুত ভাল লাগিছিল। ব ইমান হয় ', ইমান ডাঙৰ জন্তুটো ওচৰ পৰা চোৱা দেখি। কি বহুত আচৰিত হৈছিলো মই? তেতিয়া গৰ টো শান্ত ভাৱে ঘাঁহ খাই আছিলে।
হয় - হয় -হয় - হয় ঠিকেই মানে বহুত ভাৱে মানে গড় বহুত সিংহ যন্ত্ৰ মানে হেই যন্ত্ৰ কিন্তু সকলোৰে সময়ত মানে তেনে নহয় হয় নে?
একদম -একদম সাধাৰণতে গড় শান্ত ত স্বভাৱত হয়। কিন্তু যদি ই বিপদমূলক অনুভৱ কৰে বা আহ ', বিৰক্ত কৰা হয়। তেতিয়া আক্ৰম। আক্ৰমণ হ ', মানে অলপ মানে অল কি কোৱা? তোমাৰ খঙাল। হৈ যায়।
হয়- হয়- হয় মানে বিশেষৰ এই এশঙিয়ীয়া বিশেষ চতক কি। মানে জানা জানো?
অ', ইয়াৰ নাকৰ ওপৰত এটা শিং থাকে।
অ', হয় -হয়
এখিঙীয়া গৰৰ ন। ওপৰত এটা শিং থাকে এই কাৰণে ইয়াক গুৰুত্বপূৰ্ণ বুলি। উম।
হয়- হয় - হয় আৰু এনে তোমাৰ মতে কি ভাবা মানে এনে। এটা গড়ৰ ওজন কিমান হ'ব পাৰে?
আহ ', পূৰ্ণবয়সস্থ গড়ৰ প্ৰায় ওজন ওঠৰশ কিলোগ্রামৰ পৰা সাতাইছশ ক কিলোগ্রামৰ অ', কি কিলোগ্ৰামলৈকে হয়।
তাকে, ইমান ওজনতো মানে গঁড় দৌৰিব পাৰে জানো?
পাৰে-পাৰে, শুনিছো গঢ়ৰ অ' ঘন্টাত প্ৰায় আ আশী কিলোমিটাৰ পৰ্যন্ত বেগত দৌৰিব পাৰে।
হয়-হয়, মানে ভালেই মানে ইমান মানে দৌৰিব পাৰে, এই জন্তুটো ইমান মানে ওখ মানে হেৰি হয় ফালেও।
হয়, কিন্তু গড়ৰ চব দৃষ্টিটো বৰ তীব্ৰ নহয়। টো ইয়াৰ আহ ঘৃণা শক্তি আৰু শুনা ক্ষমতা বহুত ভাল।
অ-অ-অ, এনেই কিন্তু গড়ে সাধাৰণতে কি খায়নো?
আহ, গড় হৈছে তণভুজি জন্তু। ই ঘাঁ জলজ গছৰ পাত, আৰু ফল মূল খায়।
হয়-হয় এনে এনে গড়বোৰ বিশেষকৈ বেছিকে ক'ত পোৱা জানো।
অ' গড়বোৰ মূলত অসমত, অসমৰ কাজিৰঙা ৰা উদ্যানত পোৱা যায়। ইয়াৰ উপৰিও প তৰা অভৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো গড় পোৱা যায়।
হয়-হয়, মানে কাজিৰঙা গড়ৰ বিখ্যাত মানে নহয় জানো।
নিশ্চয়-নিশ্চয়, বিশ্বৰ সৰ্বাধিক এক শৃংগ গড় কাজিৰঙাত তেই আছে বুলি কোৱা হয়।
হয় হয়, মানে কিটো কেতিয়াবা গড়ে মানে বহু বিপদৰ সন্মুখীন হ'ব লগা হয় হয়, নহয় নে। তাকে, মানে মানুহে গড়ৰ মানে সেই শিংটোৰ বাবে ইয়াক হত্যা কৰি বুলি শুনিছোঁ।
দুখৰ বিষয়, দুখৰ বিষয়, ইয়াত দেখি হেই কিছুমান দেশি গড়ৰ সিং অ, ঔষধি গুণৰ বাবে উ ঔষধি গুণৰ বুলি বিশ্বাস কৰে।
এই হে হে অ' হয় হয় তাকে গড়ৰ শিং আচলতে কি বস্তুৰে গঠিত বাৰু
আমাৰ নখ আৰু চুলিৰ দৰে এ কেৰাটিন নামৰ পদাৰ্থৰে উম
হয় হয় হয় হয়, ইমান মূল্যবান বুলি বস্তুটো মানে আচলতে নখৰ দৰে পদাৰ্থ ন।
উম, ঠিকেই কৈছা তুমি অ' অথচ ইয়াৰ বাবে এটা আহ, এ নিৰি জীৱক হত্যা কৰা হয়।
হয় হয় হয়, তুমি কি ভাবা মানে এই চৰকাৰে যদিটো আমাৰ চৰকাৰে যোনো মানে চোৰাংচিকীৰ বাবে কি কৰিব লাগে মানে ৰোধ কৰিব লাগে।
অ মোৰ ভাৱ মোৰ মোৰ হিচাপত বন বিভাগে, এক কঠোৰ নিৰাপত্তা ব্যৱস্থা লোৱাটো অতি উ গুৰুত্বপূৰ্ণ বন হয় বন বন্ কৰ তোমাৰ বন কৰ্মী সকলে দিন ৰাতি থহল দিয়া চকু দিয়াত টো মেইন কি হয়
তথাপিও মাজে মাজে চোৰাং চিকাৰীৰ খবৰ আহে কিন্তু
হয় হয় উম হয় সেইবাবে এ জন সচ সচেতনতাও বহুত প্ৰয়োজন
হয় হয় মানে বানপানীৰ সময়তো তোমাৰ গড়ে সমস্যাৰ সন্মুখীন হয় নহয় জানো
একদম একদম হয় কাজিৰঙাত বান আহিলেই বহু গড় ওখ ঠাই বিচাৰি ওলাই আহে
অ সেই তাকেই এই সময়তো ৰাস্তা পাৰ হওঁ তে দুৰ্ঘটনাৰ সন্মুখীন হয় হয়নে বাৰু
হয় হয় অহ বহু সময়ত বন বিভা অ বৌ সময়ত বন বিভাগে যান বাহনৰ গতি সীমিত কৰি দিয়ে
হয় হয় হয় হয় তাকে তাকে তাকে তোমাৰ মতে মানে গড়ৰ সংৰক্ষণ মানে কিয় প্ৰয়োজন কোৱাচোন
গড় আমাৰ প্ৰাকৃতিক ঐতিহ্য ই পৰিৱেশৰ বাৰ সম্য ৰক্ষা টো সহায় কৰে ।
হয় হয়। তাকে মানে লগতে অসমৰ পৰ্যটন উদ্যদতা মানে ইয়াৰ ডাঙৰ অবদা অৱদান আছে
হয় তুমি ঠিকেই কৈছা, বহুত পৰ্যটক কেৱল ক অ । কেৱল গড় চাবলৈও অসমলৈ আহে
হয় হয় তাকে মানে ইয়াৰ ফলত মানে স্থানীয় মানুহো মানে অৰ্থনৈতিক ভাৱে উপকৃত হয়।
হয় হোটেল গাইড চ গাড়ী চালক বহু লোকৰ উপাৰ্জনত অ উৎসৱ সৃষ্টি হয়।
অ হয় যিহেতু তুমি কলা কাজিৰঙালৈ গৈছিলা তুমি আকৌ যাব বিচাৰা নে কাজিৰঙালৈ আকৌ ।
কাজিৰঙালৈ নিশ্চয় মই যাবলৈ মোৰ ইচ্ছা আছে আৰু যাম মই আহ এইবাৰ এইবাৰ । অ এইবাৰ গ'লে হাতী চাফাৰী বা জীপ চাফাৰীৰ অভিজ্ঞতা ল'ব বিচাৰিম মই ।
হয় হয় তাকে মইয়ো যাব বিচাৰো, কিন্তু গড়ৰ মানে গড়ৰ উপৰিও বাঘ হৰিণ হাতী আদিও মানে চাব পাৰি ।
হয় কাজিৰঙা কেৱল গড়ৰ বাবে নহয় ইয়াৰ সম্পূৰ্ণ আহ জীৱ বৈচিত্ৰতাৰ বাবেও বিখ্যাত ।
কেতিয়াবা মানুহ মানুহক মানে কেতিয়াবা বাৰ্তা দিবলগীয়া হয় মানে গড়ৰ বিষয়ে কি ক'বানো।
মই ক'ম যে বন্যপ্ৰাণী আমাৰ সম্পদ সিহঁতক ৰ। ৰক্ষা কৰাটো আমাৰ দায়িত্ব।
যদি আমি আজি সচেতন নহওঁ তেন্তে ভৱিষ্যত প্ৰজন্মই হয়তো গড়ৰ কেৱল ছবিতহে দেখিবলৈ পাব ।
সঁচাকৈ তুমি সচা কথা কৈছা এই পৰিস্থিতি কেতিয়াও নহওক। বুলি আশা আছে মোৰ ।
তাকে মানে এই চৰকাৰে ব বন বিভাগ আৰু সাধাৰণ মানুহ সকলো একেলগে চেষ্টা মানে থাকিলে গড় সংৰক্ষণ সম্ভৱ।
একদম এক্দম একদম সঁচা কথা কৈ হৈছে তুমি আমি নিজেও যদি সচেতন হওঁ আৰু আনকো যদি সচেতন কৰো
হয় হয় ।
তেন্তে এই অসুবিধাৰ পৰা আমি।
নাই ঠিকেই ঠিকেই ঠিকেই ঠিকেই মানে। গড়টো সেইটো মূল্যবান সম্পদ আমাৰ কাৰণে ই সেই কাৰণে আমি সজাগ হব লাগিব।
উম হম।
তাকে ভাবিছো।
বাৰু আজিৰ আলোচনা মোৰ বহুত। ভাল লাগিলে। গড়ৰ বিষয়ে বহু নতুন নতুন কথা শিকিলো তোমাৰ লগত।
অ নাই আৰু অলপ আলোচনা আছে বাৰু মোৰ অলপ চলপ। মানে তোমাৰ অভিজ্ঞতা তোমাৰ অভিজ্ঞত কথাবোৰ মানে প্ৰথমৰ পৰা কোৱাচোন মানে প্ৰথম দেখিয়ে তুমি গড়টোক মানে কেনেকুৱা অনুভৱ হৈছিল?
অ হয় মই ভবা নাছিলো যে মই কেতিয়াও কাজিৰঙা যাম। অ মই বৰ ওচ তাৰ পৰা চাম বুলি কিন্তু। মই এনেকুৱা এটা সুযোগ পালোঁ। স্কুলৰ ফালৰ পৰা। যে আমাৰ গৰম বন্ধ আছে ছিলে তেতিয়া।
গৰম বন্ধ আছিলে হয় হয়।
আছিল তেতিয়া স্কুলৰ ছুটি আছিলে তাৰ লগতে ছাৰহঁতে ক'লে যে ব'লা তোমালোকক আমি কাজিৰঙা ঘূৰাব লৈ যাম। তেতিয়া হয় মোৰ বহুত এটা সপোন আছিল।
সপোন আছিলে, সৰুৰ পৰা ওচৰৰ পৰা চাব পাম, তাকে। তোমাৰ মানে কিমান মান দূৰত্ব মান আছিল মানুহ যদি তুমি গড়টোক চাইছিলা যিহেতু।
মোৰ পৰা বেছি দুৰত্ব নাছিলে, বেছি হলে তোমাৰ অহ পোন্ধৰ পোন্ধৰ মি টাৰমান হ'ব। পোন্ধৰ পৰা বিছমিটাৰ যিহেতু আমাৰ লগত আ ব তোমাৰ বন কৰ্মচাৰী বিলাকো আছিলে।
হয় হয় হয়।
লে নাছিলো বন অ বন কৰ্মচাৰী লৈ গৈছ ছিল আমি। সিহঁতি আমাক অ অ অ। তোমাৰ নিৰীক্ষণ বিৰিক্ষন দিছিলেই ত চাইয়ে আছিলে ত আমি ভালদৰে চাই কিনে অলপ ফটো উঠিলোঁ
ঠিকে ঠিকে, ঠিকে মানে তুমি মানে বহুত উচ ওচৰৰ পৰা দেখিবলৈ পাইছিলা আৰু মানে গড়টো, মানে বহুত কিছু মানে কিন্তু এই অনুভৱটো মানে নাপ পাই কিন্তু তুমি যে পাইছা সেইটো বহুত ভাল লাগিল আৰু। কাৰণে কেতিয়াবা ময়ো বিচাৰো যে গড় ওচৰ চাবলৈ যিহেতু সৰুৰ পৰা এটা ইচ্ছা আছে মোৰ।
উম আৰু আৰু আৰু তোমাক মই এটা কথা জনাই দিওঁ যে তেতিয়া মই যে। এতিয়া মই চাই আছিলোঁ। মই বহুত মনোযোগৰে খাই আছিলোঁ বস্তুটো। কেনেকে ঘাঁহ খাই কি কৰে। ত তেতিয়া মই দেখিলোঁ গড়ৰ জিভা যে জিভাটো অলপমান মানে বেলেগ টাইপৰ। হয়নে অলপমান বেলেগ টাইপৰ আমি যদি তোমাক ম। বুজাও যে আমাৰ পাথৰ পাথ পাথৰ কেনেকা টাইপত থাকে পাথৰটো। তোমাৰ অলপমান দাঠ টাইপৰ থাকে ন ওপৰৰ লেইটো খৰখৰীয়া টাইপৰ এনেকুৱা টাইপৰ মই জীৱা খাই পালোঁ এইটো মই চাই কিনে মানে বহুত আচৰিত হৈ গ'লো যে এনেকুৱা টাইপৰ জিভা কেনেকে থাকিব পাৰে।
হয় হয় এতিয়া মানে মই এইটো কথা কিন্তু জাননা নাছিলোঁ তোমাৰ বাবে মই জানিবলৈ পালোঁ তাকেই আৰু ভাল লাগিল। অ প শুনি পালে তাকে বোলো ভাবি আজি আলোচনাতোক। ভাল লাগিল বালু কৰি ফালে তোমাৰ লগত গড় এটা দেখা গ'লা মোৰো এটা হেঁপাহ আছে গড় চোৱাৰ বাৰু কেতিয়াবা তোমাকো মানে ধৰিম মানে কেতিয়াবা যদি মই গড়ৰ চাবলৈ
নিশ্চয় নিশ্চয় মোৰ আহ মই যাম বুলি ভাবিছোঁ তোমাৰ বেছি দিন নাই আৰু মই। তোমাক যোগাযোগ কৰিম।
অ তাকে মই বহুত হেপাৰে চাই আছোঁ যোগাযোগ
আহ মই যোগাযোগ কৰিম তোমাক জনাম মই কেতিয়া এ যাব লগা হয় তুমি তেতিয়া মোৰ লগত গুচি গ'লে হ'ল উ। ঠিক আছে ঠিক আছে দিয়া ঠিক আছে নিশ্চয় ধন্যবাদ।